অ শুনা পাইছা ন?
অ অ অ পাইছো দিয়া এবাৰ
খাইছানে আহ কি কৰি আছিলে নো উম উম নেটৱৰ্কৰ কাৰণে আৰু এপৰ প্ৰব্লেম হ'ব পাৰে অলপ। আ কি- কৈ আছিলা নো?
এ স্কুলখনৰে কথা কলো আৰু তোমাৰ হেৰিত তই প্ৰাইভেট স্কুলত এনে এপ্লাই কৰি চাব পাৰা দেই।
উম
তোমাৰ এতিয়া মানে যিবোৰ মাষ্টাৰ্চ এনেকে কৰি থকা যায় মানে বহুতে- পাই যায় হা, প্ৰাইভেট স্কুলতো গতিকে চাব পাৰা যদি- চে লেণ্ডত যোৱা আৰু কিন্তু মেক্সিমাম- স্কুললে বি এড ড এল এড খোজে তথাপ কিটো কৰো বাৰু তোমাৰ যদি কুৱালিফিকেনৰ সেৱাটো চাই চাই কিনে তাহতে দি দিয়ে গতিকে চাই লব
আহ অ ঠিকেই বাৰু কিন্তু মানে মই মানে নিজে মই যোনখন স্কুলত পঢ়িছিলোঁ। তাতে মই দিব গৈছিলো মোৰ বায়ে দেতাখন তেতিয়া মানে কৈছিলে যে আমি হ'লে মাতিম বুলি কিন্তু নামা দিলে বেলেগ কোনোবা আহিলে বেলেগ মানে টিচাৰ্ছ আহিলে অলপ এক্সপিৰিয়েঞ্চ সিহঁত তক ল'লে আৰু মোক নল'লে
উম নাই নলয় ময়ো ৱাটাফুল জাতীয় বিদ্যয়ালয়ত পঢ়িছিলা ন মই তাত যেতিয়া তেতিয়া মই মাছ বাচ কৰি আছিলো থাকোতে তাছত মই ফাইনেল ইয়াৰত আছিল অ প্ৰিন্সিপালৰ জীয়েকো মোৰ লগত তে পঢ়া তেওঁৱে তেওঁ প্ৰিন্ঞ্চিপাল আছা ছাৰক ক'লো আৰু যে ছাৰ ওলাইছেচুন পোষ্ট দি চাব পাৰিম নেকি মই অলৰেডদি দিছো মোৰ নাম লিষ্টত আহিছে তাৰ পিছত চাৰে কৈছে তোৰ কমপ্লিট হল নে মাছ যাচ মই বলো নাই ছাৰ ফাইনেল তইতো ক্লাছ কৰিব যাব লাগিব অ চ মোৰতটো ৰেগুলাৰছ ত মই যাব লাগিব কাছ কছে তেন্তে তই কিয় দিছ ইয়াত কমপ্লিট হলে আহিবি যা বোলে তাৰ পাছত আৰু তেতিয়া এতিয়াতো ল'লে এ এতিয়া কৈছে আৰু যে ওলোৱা নাইচোন কোনো মই বোলো তেতিয়া তেতিয়া মই ইফালেও নোৱাৰিলো হয় দুয়োফালে নোৱাৰিলো হয়ও সেইটোও হয় বাৰু দুয়োফালে ৰেগুলাৰ মেইনটেইন কৰিব দিগদাৰ তুমি এতিয়া। তোমাৰ মেইনটেইন কৰিব ভাল হ'ব।
অঁ মোৰতো ডিচষ্টেঞ্চ চাৰ
উম ডিচটেন্স পাৰি উম আমাৰ মানে চেভেনটি ফাইভ পৰ্চেন প্ৰেজেন্ থাকিব লাগে যে
উম
সেইকাৰনে মানে পাছ কৰিব কাষ্ট হওক নহওক আমি যাব লগাই আছে খেলা
উম মানে এত্তেন্দেন্সটো জৰুৰী আৰু
উম উম
সেইটোয়ে মই সেইকাৰণেই মানে মই অ নললো আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চো নিদিলোঁ এতিয়া মানে মই ভাবি দি আছিলো যে দিও নেকি গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্ টো
অ দি চাব পাৰ।
উম মই মানে কাম চাম কৰিব বিচাৰিছিলো এতিয়া ধৰা এয়া কামত বিজি হৈ থাকো হলেও এইবিলাক কাম মানে ৰাতিও কৰিব পাৰি কিছুমান যেতিয়াও কৰিব পাৰি আৰু কথা নাই সেয়াই মানে। কি আৰু ডিচষ্টেঞ্চৰ। ভেলিউটো আৰু আহ‌ তোমাৰ ফৰ্মেল ভেলিউটো অলপ
বেলেগ উম তোমাৰ যদি তুমি মানে নেট দিয়া যদিও ন তোমাৰ লগত যদি ধৰা কোনোবা এনেকোৱা ৰেগুলাৰত পঢ়া দি দিয়ে ন তেতিয়া তোমাৰখন নাচাৰ আগত। ৰেগুলাৰ এখনহে চাব
ৰেগুলাৰ চাব মানে প্ৰায়ৰিটি ৰেগুলাৰত যায় আৰু
সেইটো যদি বোলে তোমালোক ধৰা ডিচতেঞ্চৰে বহুত কেইটা আছে ৰেগুলাৰ যদি নাইয়েই তেতিয়া মানে অলপ অকমান পাৰ কিন্তু মেক্সিমাম ৰেগুলাৰত থকাটোৱে একেই মানে প্ৰিফেৰেন্ঞ্চ তাকে
উম সেইটোৱে আৰু তোমাৰ ভাল ইউনিভাৰ্চিটি হলেতো ভাল যেনেকুৱা তেজপুৰ
উম তেজপুৰটো চাগে এনট্ৰেন্ অ লাষ্টত হ'ব তেজপুৰত তেজপুৰতো চাব পাৰা কিন্তু চেন্ট্ৰেল হয় না তাৰে আৰু গুৱাহাটী ইউনিভাৰ্চিটিতকেও আগতে সেইখন মাৰ্চি তাকে চাই চেন্ট্ৰেল হয় যে স
সেইকাৰণৰ চাই মই মানে এ কি বিচাৰি ভাবি আছিলো মানে টিচিঙৰ লাইনৰ ধৰা ইয়াতে মই কৰি থাকি কিলো অ এম এ তটো কৰি থাকিলোঁ তাৰ পিছত অহ তোমাৰ বি এড তটো কৰি ল বুলি কোনোবা ধৰা ভাল ইউনিভাৰ্চিটিৰ পৰা
উম সেয়া তুমি চোন সেৱা কৰিব পাৰিলা হয় কি নাম আছে তেজপুৰৰ যে বিয়ডৰ এইবাৰ ওলাইছিল ন বহুত কম আছিলে প্ৰাইচ ত তাতে পঁচিশ হাজাৰতে অ ফাৰ্ষ্ট ইয়াৰ টো ব জাৰ আছিল আৰু ছেকেণ্ড ইয়াৰত চাগে পোন্ধৰ হাজৰ টটেল মানে ফিফটিৰ ভিতৰতে আৰু গোটেইখিনি হৈ গ'ল হয়, তোমাৰ তেজপুৰৰ ওলাইছিলে এইবাৰ
এতিয়াও চলি আছে নেকি?
নাই তেজপুৰৰ কেতিয়াবাই তম এতিয়াতো গুৱাহাটী ইউনিভাৰ্চিটি ওলাইছে । আঠা
ওলাইছে ন গুৱাহাটী ইউনিভাৰ্চিটিৰ তাকে উম তাকে চাও ভাবিছোঁ । ধৰা এফালে এম এটো থাকিব ইফালে বি এডটো হৈ থাকিব এতিয়া টেট এইবিলাক দিব পাৰিম আৰু
অ বি এড হলে তেতিয়া টেট টো দিব পাৰিবা
তাকে এইবিলাক আৰু অ কৈছে বহুত খিনি ওলাব । তু বুলি মানে টিচিং
উম ওলাব, কিন্তু । কি হয় আসাম টেট আজি দুহেজাৰ একৈশ নে বাইশৰ পিছত আসাম টেট খোলা দিয়াই নাই ।
উম হয় নেকি?
অঁ তে আচলতে এইবাৰ দিয়াৰ কথা আছে নাজানো কি হয় আসাম টেত টট টেটক পাবৰ কাৰণেও মানে আসামটেত লাগিব চি তেত লাগিব ।
দুয়টা লাগে নেকি? আচা আমাৰু চিট
উম তাতেও তাতেও মাস্ক বেছি লাগে । চি টেটত এটত এশ পঞ্চাশৰ ভিত ভিতৰত অঁ এশৰ ওপৰত থাকে বাৰু চবৰ মেক্সিমামৰ পাৰেও মানে ধৰা পৱন চচোৰবি তেৰশ পঞ্চাছ পোৱাও ষ্টুডেন্ট আছে সেইকাৰণে মানে তোমাৰ সেইটো কাট অফো মানে বেছি কে যাব লাগিব
বাপৰে
চিটে তত আসাম তেততো উম পায়েছুন আসামটেত তো বহুতো
উম তাকে বহুতে কৈছে এতিয়া তোমাৰ মানে তুমি যদি মানে গণিতৰ টিচাৰ হোৱা মানে মোক এজনে কৈছে ছিলে আৰু পঢ়িলে বোলে মানে মেত চৰ কাৰণে যদি মেথছৰ টিচাৰ হ'ব পাৰা বহুত কম কাট
অঁহ মেথছত বহুত কাট উম কিন্তু মেথছৰ তুমি হ'ব নোৱাৰিবা
উম নোৱাৰি ন
অঁ মেথছত সেয়া থাকিব লাগে
চাইন্স থাকিব লাগে
উম বি এছ চি হ'ব লাগিব প অঁ আৰু মেথছত মেজৰ লাগি বিয়েটো
উম ', তেতিয়াহে মেছৰটো পাৰি।
উম', চবফালে কম মেথছত সেই কেনে অ', লাষ্ট ইয়াৰ আহ ', চাৰি পাইছিল নেকি মেথছত কোনোবাই পায়ো চাকৰি পাইছিল।
চাকৰি পাই গৈছে ন।
অ', কিহঁত ইংলিছত চাৰি পাইছে।
হে ভগৱান কিন্তু ধৰা মেথছৰ এতিয়া বি এছ চি কৰিব কাৰণেওতো বহুত পঢ়িব লাগে ন?
উম',
তে মেথছটো কৰিলেতো আৰু মেথছৰ ষ্টুডেণ্টছো বহুত কম থাকে চব কলেজতে
মানে বহুতে টান পায় ন কৰিব নাযায়ে
বহুত মেটছত টান পাই কিন্তু আমি এতিয়া ইক' কৰি কিনে গম পাইছো ইকত ইকনমিক্স কম আছে মেথছ বেছি আছে।
উম', ষ্টেটিষ্টিক পাৰ্টোৰ বহুত থাকে।
উম মোৰ মানে আৰ্টচ কৰি কিনে একো মানে আৰ্টচ কৰা টাইপ নালাগে। ধৰা তোমাৰ ইক ইকন'মেট্ৰিক্স এইবোৰত মেথছ বহুত থাকে।
অ', বহুত ঠাকে মেথছ ম মোৰ এইচছত আছিল তাচত ডিগ্ৰীত মই ইয়াতে গুৱাহাটী কলেজত লৈছিলো ইকতে কিন্তু সান্দিকত আকৌ ইকত নললো অসমীয়াতাল মানে ইকৰ চিট ফুল হৈ গল। আৰু অসমীয়াতে ললো।
উ'ম মই মানে ইক ল'ব খুজিছিলোঁ আগৰ পৰাই। মই ফাৰ্ষ্ট মানে অসমীয়াত লৈ অসমীয়াত লৈ চালো যদ টিহে বোলে ই কত খালী হয় তেতিয়া গুচি যাম। সেনেকে খালী হৈ গ'ল একমাত্ৰ পিছত একমাহ পিছত খালে হো আক আকৌ মই অসমীয়াৰ পৰা ইকনমিক্সত গুচি গ'লোঁ।
অ',
তেনেকেই আৰু
ইয়াৰে আহ', কিন্তু হেণ্ডিকত তুমি তেন্তে লোক খিচাৰতক পাইছা
উ', পাইছো -পাইছো মঞ্জুস মঞ্জোস্নাা মহন্ত মেম উম পাইছো। আহা', আৰু এগৰাকী বাইদেউ আছিল মই নাম পাহৰিছো। মেমত পহুত আহ ', নাজানো ৰবা আহ ', মানে মেমজনী অলপমান খোজ কঢ়িব নোৱাৰে যে।
অ', মণিমা
অ',
হাতত যে ধৰি ধৰি লৈছে যায়
অ', - অ', - অ', মই মানে বহুত দিনে এইটো ডিপাৰ্টমেণ্ট পৰা সেইটো ডিপাৰ্টমেন্ দেখা পালে এ', মানে মাতে আৰু
নহা অ',
অ', - অ',
আমি কেতিয়াবা টিফিন খাই ওলাই আহো। আহচোন মোক তাল কেলৈ? মেম যি কপি থাকে।
অ', তাকে লক্ষী ছাৰে উ', লক্ষী ছাৰে কৈছিলে যে তেওঁৰ মানে বয়সো হৈছে ৰিটায়াৰমেন্ট ল'ব পাৰে । কিন্তু কিয়বা ৰিটায়াৰমেন্ট নহলে?
তেওঁ আৰু তেওঁ ইমান দিগদাৰ দিয়ে কেতিয়াবা। কেতিয়াবা মন নাযায়। ৰাস্তা আমি পলাও, কেতিয়াবা টিফিন খাই কিনে ওলাই আহো কেণ্টিনত ৰা নতিব আহাচোন আহা এটোত যাওঁ আহাচোনোন আহা এইটোত যাওঁ, মেমৰ ল'ৰা এটা আছে । হাজবেণ্ড নাই মেমৰ মেমি চাগে সেইকাৰণে তাইৰমেন লোৱা নাই ।
লোৱা নাই অ ৰিটায়াৰমেন্ট ললে এতিয়া হেৰি হৈ যাব, মানে য কি নহওক ৰিটায়াৰমেন্ট ললে পেঞ্চনতটো টাইম লাগে আৰু পেঞ্চন নৰ এতিয়া যোনটো অ কাম কৰি থাকোতে য যোনতটো এমাউন্ট পাই আছে, পেঞ্চনৰ এমাউণ্টটো অলপ কম । হৈ যায় ন ।
উম সেই তেতিয়াৰ পৰা তেওঁ সেনেকেই আছে ভাবাচোন, আমি যোৱাৰ আগৰ পৰাইতো আছে আমি যাওঁতেও তেওঁ এই শৰাই শৰাই খোজ কঢ়ে সেনেকুৱাই
বেয়াও লাগে বাৰু
উম্ তেওঁ তেওঁক চবেই কৈছে ঋতু পেয়মেণ্ট লোৱাৰ কথাত তেওঁয়ে নলয়
তাকে কেতিয়াবা আমাৰ মানে কেনেকুৱা হয় আমাৰ ডিপাৰ্টমেন্টটো আমি কেতিয়াবা অসমীয়া ডিপাৰ্টমেন্টৰ মানে চিৰিটো হৈ যাওঁ ন ইফালে একজাম থাকে দেৰি হৈ আছে তাৰপিছত আকৌ অ কাটিব পাৰা
উম